হেল্ল' অ' শুনা পাইছা?
অ'কি কৰি আছা?
আছোঁ ৰ এনে হে তই?
মই আছো এনে শুই আছো।
আ চাহ-টাহ খালি?
চাহ তাহ খালো ৰ।
অ' কিহে দি খালি?
কিহেদি খালোঁ মানে এই পকৰী আনিছিলোঁ পকৰী আৰু চাহ খালোঁ। তই কিহেদি খালি?
মইও চিপছ দি খালোঁ ৰ চিপছ তাৰে পিছত আৰু বাদাম তাৰপিছত আৰু এই আলু শ্বপ।
অ ভাত চাত বনালি?
ভাত বনাই আছে ৰ মায়ে।
কি বনাইছে আজি?
কি বা বনাইছি মই গম নাপাওঁ ৰ হ মই এচাইনমেন্ট কলো।
উম।
এইমাত্ৰ কৰা হ'ল।
উম।
তাহত তক ফোন কৰিলো আৰু মাই বাা কি মানে চাৱাই নাই এ সোধাও নে।
উম।
বাকী, তই কি বনাবি?
মই মই এই দালি আৰু বেঙেনা ভজা।
অ' আ বেলেগ নবনা।
উ বেলেগ নবনাও আৌ অকল দালি আৰু বেঙেনা ভজাই বনাম।
অ শুই আছা নেকি তই?
অ এনেই শুই আছো ৰ ভাত বনোৱাই নাই বনামে অলপ দেৰিকে।
আহ আজি কাম অহা নাছিলে যে জানি না আছিল।
নাই আজি বন্ধ আছিল।
অ' ক'তো ওলায় যোৱা নাই তাই
হ'লে মানে এনে একবাৰ গলোঁ ইফালে। ৰাস্তা ৰাস্তাই। তাৰপিছত যাইকিনে এই মামীহঁতক লগ পালোঁ।
অহ' অহ'।
অ' সৰু সৰু মামীহঁতে ইফালে আছিল বোলে।
অহ'
একে আহাতে লগ লগ পালো। অ' কৰ'বাত আহিছিল চাগে আহটে এনেকে লগ পালোঁ তাতে। নাই এই সিহঁতৰ জেঠি মা এটাও আছিল। এই লগত জেঠিমা এটাও আছে। সেনেকা এই লগত ক'ৰবাত তাৰলগ লগ পালোঁ।
অ' মাতিছিল না?
অ' মাতিছিল লগ পাই কিনে সুধিলোঁ বোলে মামী ক'ত যাওঁ কলেক যে ফুৰিবা যাওঁ।
আহ।
এই কলাক।
অ'।
হা।
দুপুৰীয়া কিহে দি ভাত খালি?
দুপৰীয়া আৰু সেই দালিয়ে আছিল দালি আৰু চাটনি এখন আছিল। সেই, তহঁতে কিহেদি খাইছিলি?
মই আজি মুনুবা হাতৰ ঘৰত গৈছিলো ৰ দুপৰীয়া।
কিয়া?
এনে গৈছিলোঁ আৰু এ এখন বোলে কাপোৰৰ দোকান খুলিছে তাকে চাবা গৈছিলোঁ কি কি কাপোৰ আনিছে। একেলগে তাতেও ভাত খাই আহিলো আ, দিন থাকি। হা।
কিহে দি ভাত খালি তাতে।
অহ' টেঙা আঞ্জা বনাইছিল ৰ মাছেদি মেচকা টেঙা আৰু। এ তিতা খাৰ বনাইছিল হেৰি তিতা এই পচইতা।
অহ'।
আৰু এখন আছিলে, ভলা ভল-আলু।
অ'।
বনাইছিল, ভা মানে।
ভোল অ ভোলো বনাইছিলে নেকি।
উম এ ৰাতিৰে আছিল বোলে ভল।
অ।
নাখালাকে ভাল লাগা নাই বোলে পেলে দিছি আকৌ অলপ খাই কেনে। ৰাতিও বোলে কোনো নাখালা। এতিয়াও দুপৰীয়াও কোনো নাখালাক বোলে। পেলাই দিছি ।
অ ইহঁত দোকানখনত চালি কাপোৰ।
অহ' কাপোৰ চালো ৰহ। তাৰ পেণ্টত লৈ আহিছো মই।
অ কিমান লৈছে।
এ, বেছি নহয় ডেৰশ।
পইচা কৰ পৰা দিলি।
পইচা দিয়াই নাই ৰ, মুনুবাক দিবা কৈছো।
অ।
মুনুবাক দিবা কৰি থৈ মানে মুনুবাইও একেলগে তাইও এটা ল'লাক।
উম'।
একেলগে দুটা ললো তাৰপিছত আৰু মই বোলো তাইক পইচাটো ইটা দি দিবা দিছো। মই পইচা হ'লি মই। দি দিম বুলি কৈছো।
অ ঠিকেই আছে দে।
উম।
এ পইচা পালি দি দিবি দৰমহা পালি।
দৰমহা মানে তই দিলি দি দিম আৰু।
অ' নহয় এই দৰমহা সোমাব নহয়।
অ দিবা অ তাৰ দৰমহাৰ পৰাও দিবা পাৰি অ।
অহ' সোমবাৰ মঙ্গলবাৰে দৰমহা সোমাব। সোমবাৰ বা মঙ্গলবাৰে।
মংগলবাৰে নহয় সোমবাৰ নহলি অ শনিবাৰ।
অহ' হ'ব দেই, এই সোমবাৰ মানে। তোৰ মাহ সোমাব পাৰে সোমালি দি দিলি হ'ল।
উম সোমালী ভালে আছিল কচোন সোমালি দিবা পাৰি।
তাকেটো।
পইচাকে আশা কৰিব লাগিব।
তাকেটো। সেইটো হয়। লং পেণ্টটো কি বৌৰেৰ দৰে নেকি।
অ বৌ নিচিনাই খালি কি বৌৰটো অলপ চুটি আৰু কাপোৰতো অলপ বেলেগ হ'ব চাগে। কে।
অ ফৰ্মেল লংপেন।
ফৰ্মেল অ।
অহ' তে বৈয়েৰেৰ দৰে হ'ব।
অ বড়ো নিচিনায়ে খালি বৰ।
পাই যি সেহতৰ বোৱাকেজি দিছিলো যে বাৰ্থডে চেনে আননা
অ অ সেনেকুৱাই।।
উম
খালী মোৰটোত মানে কি হেৰি আছে এই বেলৰ নিচিনা আছে আগফালে ককালত
উম
বাকী একেই চেম খালি মোৰ কাপোৰটো অলপ অকমান বেলেগ আৰু বড়োতো অলপ বেলেগ
উম ঠিকেই আছে দে
উম
লবা লাগে।
অ কালি মইও হা।
কি ক।
অ বোলো কালি মই হেৰিত যাম ৰ বেলতলা বজাৰত।
কিয়।
এ এনে কাপোৰে চাবা যাম ৰ অলপ আৰু আলহী ঘৰত যাম
উম। এই কাপো চাব যাও
কাপোৰ মানে কি আলহীৰ ঘৰত যাম আৰু একেলগে বজাৰৰ কাষতে যিহেতু এনে বজাৰ চাই আহিম আৰু কিবা যদি পাও লৈ আহিম
অ
আৰু মোৰ এই প্ৰজেক্টৰ ফাৰ্ষ্ট হেৰি পেজটো তই দিবি মোক হেৰি কৰি উলিয়াই আনিব লাগিব।
অ হোৱাটছএপত দিছো সেইটো চাবি চাই কেনে ক'ৰবাত দোকানৰ পৰা লৈ আনবি ছয় খান
অ দিছা নিকি
অ আৰু তাতে ফাৰ্ষ্ট চেমিষ্টাৰ যি লেখা আছে সেইটো ক্ৰপ কৰি দিবা দিবি
অকল ফাছটো ফাছটো সেই কৰিব লাগিব কেনচেল কৰি ছেকেণ্ড দিব লাগিব।
অ তাতে যি লেখা আছে ফাৰ্ষ্ট চেমিষ্টাৰ বুলি ত দোকানত যাই কিনে ক'লে হ'ল এইটো ফাৰ্ষ্ট টো কাটি কেনে ছেকেণ্ড লিখি দিয়ক
অ
তাৰ পিছত ছেকেণ্ড লিখি দিব
অ হ'ব দে মই কালি ওলাই লৈ আহিম ৰ
আহ কালি যাই কিনি ওলাই লৈ আহিবি।
পোনা।
অ
পৰখি লাষ্ট দেট।
আহ।
উম। প্ৰজেক্টৰ পৰা আজৰি হ'লো আৰু আজি কৰা হ'ল ৰ।
উম ঠিকেই আছে দিয়া।
উম।
বন্ধু টিউচন গৈছিল ন নাই আজি।
গাইছিল আহিল আহি এতে। অলপ টাইম থাকি গেল এই অলপ আগতে। আৰু ভিন্দ অহাই নাই ৰ ভিনন্দ তলতে আছে বোলে।
অ ভিন্দে এতিয়া কবাপা আহি আহি পোৱাই নাই ইমান দেৰি
অ বোলো মুনোপাহঁতেও বোলে গৰম বন্ধ দিব না কালি গুণুৰেই দিব এই পৰীক্ষাৰ বহি দিব
অ কালি পৰীক্ষাৰ বহী দিবা হলে নিকি
কালি পৰীক্ষাৰ বহি দিব পৰীক্ষাৰ বহি দিলি আক অ', এই তৰ কালিৰ পিছত আৰু গৰম বন্ধ দিব।
অ'। গৰম বন্ধ দিবা হ'লে মানে?
দিবই বোলে গৰম বন্ধ দেখোন।
অ
বাইদেউহঁতে অ হেৰি বাইদেউহতকো লগ ধৰচি বুলি কিবা কৰে এই ক চেৰাপুঞ্জিৰ ফালে যাব যাম বুলি কৈছিল বোলে ভিনদই
অ', বাইদেও হতো যাব মানে?
অ লগ ধৰছিল মুনু বাই কি বা কৰে
অ
আজি বোলে আজিৰ দোখোন কলাক চেৰাপুঞ্জীত যাম আমি বা যাবা বাইদেউ হতক কলো ভিনদাক কবা দিছো কিবা কৰে এনকে কৈছি দেখোন মোনোবাই
আৰু কোনবা কোনবা যাব ভিনদৰে লগৰ।
ত হতক নিনিয়ে
আমাক আৰু ক'ত কব আৰু আমাক কোৱা নাই ই হেতে ফেমিলি যাব আৰু লগৰ লগত ভিনদৰ আৰু আমি সিহত লগত গলি আৰ কম্ফটেবুল নাপাম না অচিনাকি মানুহ লগত। এ ভিনদুহতে আৰু ভিনদু চিনাকি লগৰ সেহঁতে আৰু আকৌ সেই নাই আৰু চিন্তা নাই ইহতে যাব পাৰব ভালকে বঢ়িয়াকে
অ ঠিকেই আছে দে
উম। আমি আৰু এনেকে যায়নো আৰু কি হব হেতে ফেমিলি ফেমিলি যাব আমি একবাৰ যায়ে আহিছো না ঠাণ্ডা দিনত যায়ে আহিলো দেখোন
অ হে হতে সেইখিনি যাব নিকি এই শ্বিলঙৰ যি নতুনকে যি বনছি যে জাগাটো অ তহঁত তহঁত যি গিছিলি তাতে
অ', সিফালে তাতে আগত যাব কি জানি সিহতে।
উম ঠিকে আছে দে যাবা লাগে অলপমান ফুৰা বতাহ কৰবা লাগে
উম, গুনুয় আৰু কৈছি মই নাযাও মই চিনিয়ে নাপাও তোমাৰ লগৰ গেতাক। এনেকে কৈছি সি নাযায় বোলে সি বোলে হেৰি বশিষ্ঠ মন্দিৰৰ ফালে সেই যি জাগাটো আছে হেৰি
অ', অ'।
সি বোলে সেই তাতে গা ধুবা যাই বলে তাতে
অ সি শ্বিলং নাযায় সি তাতে যাব
শ্বিলং নাযায় সি বোলে যাব গা ধুবা কাৰণে।
উম বাপৰে বাপ
তেতিয়াহ'লে তোক আইতাহঁতৰ ঘৰত থৈ যাম মামাহঁতৰ ঘৰত মামাৰ লগত কত যাই তই গা ধুই আহিবি তাতে একদিন আমি তাতে থাকিম তিনদিন মান চাৰদিন মান থাকিম আমি শ্বিলঙত সেনকে কৈছিল মনোবাই
অ'। সিহঁতে যাবা প্লেনিং বা সিহঁতে বা যায় না নাযায়
তাকে তো যাব কিজানি দে তে হ'ব দে মই পিছত ফোন কৰিম ৰ মান অহ দে